অ এ খাই বৈ খাইছো অলপ আগত আজি দেৰিয়ে হ'ল খোৱা
উম মইয়ো ঋ খাই আহিছো হে
অ আজি কি চোৱা খেদিলি নেকি
উম চুৱা খেদিলো এয়া কাম বন কৰোতে দেৰি হ'ল উম মই কাপোৰ ধুলো ঘৰ মুচিলো তাৰপিছত বাচন বৰ্তন এহোপা ধুলো
অহ ৰাতিপুৱা হোপা এনে কাম ওলাই দেই আৰু তাতে আজি এক্সট্ৰা কেইটামান ওলালে যে
উম শাক চাব্জি চিগিলো হেয়াই তেনেকে কৰি থাকোতে দেৰি হল
অ মোৰো সেয়া আজি এই মন্দিৰৰ পূ হাত ধুই পখ ফালি দিলো গোটেই কা কাপোৰ খিনি সেইদিনাখন যে চুলোগে আজি চব ধুই কৰি মুচি কাচি নিয়া হেৰি কৰিলো আও তাৰ পৰা আকৌ বিচনা চাদৰ কিবা খিনি এইখিনি ধুই দিলো ব
অ ত ন মেচিন আছে ইমান কথা নাই দেই পতককে ধুই হয় আমাহে একে পতাত এছাৰি এছাৰি ধুব লাগে। টাইম লাগে আমাৰ ধোঁৱাতে।
এটা লৈ আহ। এ এটা লৈ লওঁ আকৌ।
ল'ব এতিয়া লাগে অসুবিধা হৈ আছে নহয়। তপা হেৰিত টেংকি বহোৱা নাই।
টেংকি নবহালেও পাৰি নহয়।
জানো
পাৰি আকৌ পাৰি পাৰি পানীডাল দিলেই হ'ল
অ নাজানো নহয় টেংকি বহুৱা ৱা নাই কাৰণে মই লোৱা
অ', টেংকিৰ লগত কোনো হেৰিয়ে নাই টেং টেংকিটো হলে মানে নল দি দিব দিয়ে পানী। এতিয়া তাত নল সলনি হেৰি দি দিলেই হলা ইয়াতে আল খালি দিলেই হ'লা এইটোতে। পানী পাইপ দালে দি ভৰাই দিলে হ'লে একেইটাই কথা নল নলটো দি পানী যোৱা মেচিনত পাইপেদি যোৱা একেটাই।
অ নাজানো নহয় আকৌ সেইকাৰণে লৰা নাই বোলো একবাৰে হেৰি টেঙংকীটো বহাই লম তাৰ পিছত লম কেইদিন বাৰিষা দিম যে ন? বাৰিষা দিন কাৰণে টেংকি চেঙংকি বহাব লবলৈ থাকক ৰহ বাৰিষা দ যাই লক ধেই হাবি জংঘল এইসবা ঢেৰ হয় হয়।
অ এই জংঘল সোপা যেন বা উঘলিমহে আজি নগদ তিনি চাৰি দিনৰ পিছত আকৌ হৈয়ে আহে বনসোপা। এইটো ছিজনত এনেকুৱাই।
বৰ দিগদাৰ মানুহনো কিমান লগাই থাকিবি। এ কাটি লৈ আছো হে সেইনাখন। আজি আকৌ এসোপা এসোপা হ'লে এটাক কৈছো বোলো সেই মানুহতো আহিছিলে তই বোলো কাটি থ। গৈছিলেহেই সবা আকৌ হ'লে আকৌ আহিবি বোলে এদিন জুই দিবিহি। কি কৈছে জংঘল কবাৰ সোমাবই ভয় লাগে কৈছে আৰু।
এ হেৰি কৰিব দিবি, এই হেৰি কৰ দবাই মাহ সতটো আন।
উম আকৌ দে সে বস্তুসোপা মৰিব এইসোপা খোৱা বস্তু সোপা। আহ ধুন্দোলি চুডলি হয়। তেসোপা চব মৰি যাব এতিয়া লাগিছে ন ভাজি চব্জি সেয়া পাই উলাই আছে।
উম।
এতিয়া সেইকাৰণে অকণ মাৰিব নোৱাৰা ধেন। অলপ এয়াত সেই কৰিলে কাটি দিলে চাই চাই কাটি দিব যে। এয়া সেকানে
হেৰি সেইবিলাক বস্তু দিলে আকৌ নোৱাৰিবি আকৌ কাটি হেৰি দবাৰি মাৰিব এনেই পাজত য'ত দিয়া নাই অ য'ত মা নাই, সেইবিলাক নাই তাত পাৰিবি আও।
অ নাই বুলি নহয় নহয় গোটেই বাৰীখন তামোল পুলি ৰোৱালো যে। তামোলা পুলি হোৱা আছে এতিয়া চব। ত অকণ মাৰিবই নোৱাও চবতে তামোল পুলি।
উম উম ইমান তামোল পুলি পচাই পেলাইছ কিনি আনি লগাইছ
কিনি আনিছো আশী নব্বৈটামান লগাইছো ম।
বা বহুত।
তামোল পুলি অহ ত্ৰিশ টকাকে। অ বেপাই এ মানুহ এজন আছে বেপাৰীয়ে সি মানে যোৱাই থোৱা তামোল
অহ
তাৰ পিছত পুলি বেচে সি নিজে আনি চব ৰুই কৰি থই গৈছে মোৰ বাৰিত আৰু পাণ চাণবিলাক সিয়ে ৰোৱেহি পাণ আছে মোৰ তিনি চাৰিজোপা মান সে সিয়ে কবা পা ওধি আনি ৰুই আছে নে তিনি চাৰিজোপা নহয় পাঁচ ছয়জোপা মানে আছে পান তাৰ পিছত আকৌ সি পাৰি নিয়ে বেচিবলৈ বেচা সমান সিয়ে পাৰি পেলাই বেচে আও
তামোলৰ পুলি কেইটা ওখনে চাপৰ চাপতে লগাই দিয়ে সি ওখ কিমান ডাঙৰ
দুবছৰ হৈ যোৱা পুলি দিয়া উম নহলে আও তিনি বছৰত লাগি যাবৱা
অ তেনেকুৱা পুলি হলে ভাল
উম
তামোল লাগে দে তামোলৰ বাৰী এখন থাকিলে সেই তামোলৰ পৰাই বহুত উন
বহুত টকা পোৱা যায় অ বছেৰেকত আগতে আমি পাও নহয় বছৰত সাত হাজাৰ আঠ হা হাজাৰ মানলৈকে পাও এতিয়া তামোল সোপা চব মৰি গল চ'ব মই পেলাই বাগৰি বাগৰি বতাহ ধূমুহা আহোঁতে চাৰি পাঁচ জোপা মান তামোল ভাগিলে সেয়েতে ওখ ওখ হ'ল
আজিকালি চাপৰ এ লগা ওলাইছে নহয় তেনেকুৱও লগাব পাৰ
অ এতিয়া সে চাপৰ এটা লগাই ৰুইছোঁ - -
অ অ মই সেই তেনেকুৱা পুলি দুটামান অনলাইন আনিলোঁ দুটা একেবাৰে টিলিকি টিলিকি।
আহ।
এ ওলাইছেহে ফুটি মানে তাৰ দুটা পাত দুটা পাত ওলাইছে সেনেকুৱা হে। দেখাত আকৌ ডাঙৰ ডাঙৰ দেখাই আছিলে গছজোপা। মোবাইলত আনিছো অনলাইন গছজোপা কিন্তু ধুনীয়া, তাপ উম কিন্তু সেয়া ইমান অকণ অকন একেবাৰে হেৰি এ সাত ন নহয় মানে আৰু। এহাতটো নহয় নহয় এটা আঙুলি দুটা আঙুলি জইন দিলে যিমান সিমান।
অ আমাৰ ডাঙৰ ডাঙৰ পুলি ডাঙৰ ডাঙৰ পুলি ৰুইছেহি।
অ মই অনলাইন আনিলো যে অনলাইনে দেহাহঁতে দি প- খেলেআ ফ্লিপকাৰ্টে নহলে উম। উম দোকানৰ পৰা আনিলে অনা হলে মই অকল ডাঙৰে আনিলো হয় অকন ওখ ওখ। চাই পেলাই মানুহতো সমান ওখাই আনিলো হয় অকণ একো নহয় নহয় গাতটো ডাঙৰকে। ডাঙৰকে গাতটো বহলকে খান্দি পানী দি খাৰ, চাই দিয়া হয় জীয়া লহে ধুনীয়াকে নাঙৰ হয়। তেনেক এতিয়া এয়া একেবাৰে কেইবছৰ লাগে পাঁচ ছয় সাত আন বছৰ ঠিক নাই মানে
উম ঠিক নাই আৰু কেইবছৰ লাগে।
চলাগে ৰুইছো আকৌ সেয়া গৰৈ মাৰীৰ পৰা দুটামান আনি ৰুইছো, সেইকেইটা সেইকেইটা অকমান এহাত এহাত আৰু এহাততকৈ অকনমান বেছি আৰু ডাঙৰ সেই তেনেকুৱা এবছৰীয়া ডেৰ বছৰীয়া
অহ অহ এ গাঁৱলীয়া তামোল ৰুৱাতকে শ্বিলঙীয়া তামোলটোৱে বেছি ভাল। সেইখিনি সময়ত দাম বেছি হয় ন অলপমান পইচা পোৱা যায়। এ আহিন-কাতি মাহতে তামোলটো পকি যায় নহয়। ভাদ আহিন লে তামুল পকিবগৈ তেনেকুৱা তামোল ৰুলেতো বহুত লাভ হয়।
অ তেনেকুৱা এতিয়া পা পাবও লাগিব নহ'ব।
উ আমাৰ চব সে সেয়া তামোল লা ৰুইছো। আমাৰ যদি লাগে গ আমাৰ সেই ভাদ-আহিন মাহত পকি যাব, গোৱা এইটো নাইকিয়া হোৱালৈ।
ভালে কৰিছ দে লগাই ল চল, বাৰীখন আছে যে তহঁতৰ ভাল সুবিধা লগাবলৈ। পিচ পিনৰ বাৰীখন। তেনেকে বাৰী এখন থাকিবই লাগে পুলি তামোল-পাণ লগাবৰ কাৰণে।
সেয়াকে লগাই থাকিম আৰু ন?
অ অ ঘৰ বনালেও আগ পিনৰ খিনিতে ধুনীয়া ডাঙৰ ঘৰ বনি যাব।
উম, নাহিদৰ খবৰ কি?
এ গৈ আছে বোলে গৈছে এতিয়া তাতে নগাঁওতে।
অ
কালিয়ে কালিৰ পৰা সিহঁতৰ হেৰিয় হাহাকাৰ লেট্ৰিন হ'ল পানী লেট্ৰিন কিবা যেনিবা তাৰপা ৰাতি মইনাক মাতি পঠিয়ালে আহিলে আহি পাই একেবাৰে সময় একেবাৰে, তাইৰো গা ভাল নাই ন'। মোকে মাতি থাকে বুলি পেলাই খঙে-জালে আহিলে।
উম, তাপা
হ'ব, সি এ ঘৰ গৈ পাইছে আৰু কৈছে বুকুখন ধপ-ধপাই আছে, গাটো দুৰ্বল লাগি আছে। সেয়ে নগাঁৱত আকৌ মইনাক কৈছোঁ উলা নগাঁৱলৈ যাও, সে তাইৰ পৰাহে গম পালোঁ তাইক ফোন কৰোঁতে, এতিয়া নগাঁৱত গৈ আছ ছোঁ, হ'বলা।
অ', দেখুৱাই আনক দে, আমাৰ জনীয়ো সেয়া। কালি চিভিলত নি আকৌ হে চেলাইন টেলাইন দিহে, উশাহ ল'ব নোৱাৰা হ'ল।
অ', ভয় লাগি যায় যে, তাপা
উম, ভয় লাগি‌ যায়। আকৌ উশাহ হেৰি আকৌ ৰাতি বাৰটা বজাত নি তাত চেলাই দি আকৌ আনিছোঁ আঢ়ৈটা বজাত
কিহত নিলে, কিহে
এ মাঁজনে ল অ', মাঁ জনী নাযায় মানে ছোৱালীজনী গিৰিয়েকে-গিৰিয়েকে আহিছিলে। কামৰ পা।
তাৰ পিছত তাকে ফোন কৰি দিলে মাজনীয়ে আৰু আহি আহিল ধুম-ধাম। এ, আহি পেলাই লৈ গ'ল। তাৰপিছত আমাৰ এই ভতিজা দুটা, সিহঁত দুটাও গ'ল, গৈ সেয়া টিকেট চিকেট আমি যোৱালৈ টিকেট চিকেট কৰি থৈ দিছে আমাৰ ইহঁত দুটা এই।
অহ' টিকেট কাটিব লাগে।
অহ', অহ' টিকেট কাটিব লাগিব আকৌ ৰাতি দিওঁ। তাৰপিছত ডক্তৰক দেখাই ডক্তৰে কৈছে প্ৰেচাৰটো কমি আছে চেলাইন লৈ পেলাই আপোনালোকে, মোক কৈছে হেৰি নি দিওঁ। বেদ নিদিওঁ কৈছে যাবগৈ যাওঁক।
অহ'।
মাজনীক মাতি আনিছো। আনি আকৌ এয়া চেলাইন আনিছে চাৰিটা, এতিয়া। ছেলাইন দি থৈ দিছোঁ, ভাত খাব নোৱাৰে যে।
অহ', অহ'।
ভাত খাব পাৰা নাই লেট্ৰিন হৈ আছে। চেলাইন এতিয়া এটা দিছে আকৌ এটা দিব, এনেকে চাৰিটামান দিলেহে।
অহ' লেটিন হে চেম মায়ও তেনেকুৱা লেটিন হৈ আছে।
উম'।
প্ৰবলেমটো চেম তেতিয়া হ'লে, চিভিলতে অনা হয় বেয়া নাছিল। তেতিয়া হ'লে ।
অহ' তেওঁ বয়সীয়াল মানুহ যে ন।
এই প্ৰাইভেট এইসোপা আজিকালি এক, মাথাটো গৰম উঠি যায়। কিবা কয়, দে-দেউতাক সেনেকুৱা কৰা। তাৰপা মোৰ নগাঁৱৰ প্ৰাইভেট সোপাক বিশ্বাসেই নহয় তাতকৈ চিভিল খিনিয়ে ভাল বোলো ভাইটি পইচাৰ লগতে।
উম', উম' কি কৰি দিয়ে ঠিক নাই ন।
অহ'।
উম', উম'। তাকে।
হ'ব দে ন। অহ' ফোন এটা কৰো মই। অহ, সিহঁতক উম।